হেল্ল' শুনিছ নাই?
হেল্ল'
শু শুনিছ নাই?
অহ এতিয়া শুনিছো।
অহ কি কৰি আছ?
এই এনেই ভিতৰতে আৰু দিন সোমাই সোমাই আমনি লাগিছে।
আজিকালি ফোন এটাও নকৰ, কি হ'ল কিহবাত ব্যস্ত নেকি তই?
এই নাই কলেজত ইণ্টাৰ্ণশ্বিপ চলি আছে আমাৰ।
অ ইন ণ্টাৰ্ণশ্বিপ কিহৰ ইণ্টাৰ্ণশ্বিপ কৰিবলগীয়া হৈছে।
আমাৰ ধেই নাটক।
অহ নাটক শিকাইছে নেকি?
নাটকৰ শিকাই আছে এতিয়া। আও নাটক এখন লাষ্টত কৰিব। লাগিব মানে
অ অ আমাৰো সেই ইণ্টাৰ্ণশ্বিপ দিছে বাও
তহঁত কি?
মই এইটো শাৰীৰিক স্বাস্থ্যৰ ওপৰত কৰিছো, জিমতে কৰিছো আমাৰ ঘৰৰ ওচৰতে জিম এখন আছে নহয়।
অহ।
তাতেতো শিকিছোগে তাপা আকৌ আনকো শিকাব লাগে। সেই তেনেকে আও
আমাৰ দচ তাৰিখৰ পা
আজি আজিয় পৰা আকৌ জিমত বেছি দেৰিলৈকে থাকিব লাগিব তোৰ মই আৰু অলপ পাছতে যামেই চাৰে ছয়টা মানত তাৰপিছত একে বাৰে তোক মই কোৱা নাছিলো নেকি এই জিমৰ মালিক জনে এনেকে কৈ ছে বুলি
অহ অহ
তাতে ইণ্টাৰ্ণশ্বিপৰ কাৰণে মানে অলপ টাইম থাকি দিব লাগিব ৰাতি হ'ব নটা বাজিব
আমাৰ সেই ইণ্টাৰ্ণশ্বিপ দহ তাৰিখৰ পা হৈছে ত্ৰিশ তাৰিখলৈকে হ'ব
বিশ দিন।
বিশ দিন হ'ব তাকে মাজত ততে বহুত বন্ধ পৰি গৈছে।
তই ক্ষতি কৰিছ নে, নে ইণ্টাৰ্ণশ্বিপহে বন্ধ দিছে?
মই খতি এদিনো কৰা নাই, এই ইণ্টাৰ্ণশ্বিপটো বন্ধ হৈ আছে যে।
তেতিয়া ভালহে তেতিয়া তেতিয়াহ'লে একো কথা নাই।
নহয়, এতিয়া বন্ধ আছে, কিন্তু যদি পিছত পিছুৱাই দিয়ে তেতিয়া বেয়া হ'ব আৰু।
অ', তেতিয়া বেয়া হ'ব বাৰু।
অ'
অ', কলেজৰ মানে শিক্ষকসকলেই শিকাইছে নে, নে বাহিৰৰ পৰা কোনোবা আহে?
ইণ্টাৰ্ণশ্বিপটো লিড লৈছে আমাৰ ডিপাৰ্টমেন্টৰ টিচাৰ এজনে।
অ'।
মানে তেওঁ বেলেগৰ পৰা দুজন আনিছে নাটক শিকাবলৈ।
অ'।
প্ৰথম দহ দিনটো তোৰ নাটক নিশি এইকেইদিন অকল ব্যায়াম চ্যায়াম কৰি থাকিব দিছে আৰু।
অ'। এতিয়া নাটক আৰম্ভ কৰিলে।
এতিয়া সিদিনা অকমান কৰিছিলে, বাকী এতিয়া মানে তাৰপৰা হোৱাই নাই, কাইলে হ'ব, আজি বৰষুণ যে।
অ'।
আজি তাত বতৰ কেনেকুৱা?
এ আমাৰ ফালে বেয়া, তোৰ প্ৰায় ৰাতিপুৱা সময়ৰ পৰা ছয়টামান বজাৰ পৰা দছটামান বজালৈকে ধাৰাষাৰ বৰষুণে দিলে। তোৰ, আমাৰ পুখুৰীত পানী একদম পুৰা উঠি গ'ল মানে
অহ'।
তাৰপিছত আকৌ দু হা?
আমাৰ ৰাতিপুৱাৰ পৰা বৰষুন ইয়াত। গোটেই আগফালৰ পুখুৰীটোৰ পানী ঘৰত সোমাই গৈছে একদম
অহ, আমাৰো একে তেনেকয়ে বৰষুণ। তাৰপিছত আকৌ, এতিয়া আকৌ অলপ আগত টোৰ, ৰ'দ ৰিঙিয়াইছে। কিনো জানো, বতৰতোৰ একো কথা ধৰিবই নোৱাৰি
ৰ'দ মানে এতিয়া, এতিয়া গোটেই ৰ' দ ইয়াত
অহ, আমাৰ ইয়াত ৰ'দ ৰিঙিয়াহে আছে বাৰু সম্পূৰ্ণ ৰ'দ হোৱা নাই বেছি।
আমাৰ ইয়াত বেছিয়ে দিছে। কিন্তু সেই কালি কাপোৰ এডৰা ধুলো
আহ'।
তাৰপৰা বৰষুণ দি দিলে। এতিয়া উলিয়াই দিছো আৰু ৰ'দ দিলত।
অ, এই গোন্ধাই যায়গে কাপোৰবোৰ এনেকে বৰষুণতে, নুশুকালে।
সমেকী থাকিলে গোন্ধাই যায় আকৌ।
অ, সেইটোৱে। মোৰ সেই কেইদিনমানৰ আগত তেনেকুৱা হল পৰিস্থিতিটো। বিছনা এখনৰ গোটেই কাঠা, তুলি চব ধুই দিলে মায়ে, তাৰপিছতে টো ব বতৰে দুদিন বতৰ বেয়া হ'ল অ', গুণ গোন্ধত থাকিবই নোৱাৰি ভিতৰে সোমাব নোৱাৰি যোনটো ৰুমত কাপোৰখিনি থৈছো।
মই আকৌ
অ, কি কৈছ?
এ-এদিন বিচনাত কম্বল খনচ
অ',
কিয়বা হাগিলেই নে মুতিলেতো বিছনাখন উঠিবই নে গেলা-গেলা গোন্ধ।
অ',
তাৰপা আকৌ ৰ'দত দি কাপোৰখন সুমোৱাই থৈ দিলো।
অ, এ -এইবোৰ ভালকে শুকুৱাই লব লাগে নহলে গোন্ধ পিছত বাঢ়িহে যায়।
নাই ৰ'দত দিলো বাৰো।
অ', অ', এই তই জিম গৈ আছ নে?
জিম ৰেগুলাৰ গৈ আছো সিদিনা এদিন ক্ষতি হ'ল আৰু।
অ', অ', আজি যাবি নাই?
আজি যাম।
তই কিমান সময় মানত যাবি?
তইয় কিমান সময়ত যাবি গ?
মইতো এই যামেই আৰু আধা ঘন্টা পিছত।
মোয়ো সোনকালে গুচি যাম পিছত মানে দেৰিকৈ নাথাকো।
অ, তই তাৰ পৰা সোনকালে গুচি যাব পাৰিবি তোৰ এই বাটৰে যে পেটোৱা এটা যে পাই যে
অ',
তাক তই লৈ যাবিচোন, যদিহে মই নিনো। মানে সিও যদি মোৰ লগত যাবলৈ নিমিলে
তই কৈছিলি নি তাক?
নাই কোৱা, নাই কোৱা। মই এতিয়া কথাটোহে ভাবিছোঁ। তই মানে নিয়াটো মই নিলেও, আনোঁতে তই লৈ আহিবি। সি সেই কাষৰ জিমখনতে থাকে।
অ'। তাকে, এতিয়া মই সোন কালে গ'লে, সি বা টাইম মিলাব পাৰেন নাই।
তাক এবাৰ সুধি ল'ব লাগিব। মই বাৰু এবাৰ সুধি দিম, সি মিলাব পাৰিলে ভাল হ'ব। তোৰ অকমান ৰেহাই পৰি যাব। তই তাৰপৰা খুজিবি কিবা এটা।
কিবা এটা খুজিবলে।
কিন্তু প্ৰথম দিনাখনে খুজিব নোৱাৰ। ই মোক- মই তাক এতিয়ালৈকে কেইদিন, চাৰিদিন নে তিন তিনিদিন নিছো হবলা।
অ'।
সি আজি মোক তেলটো ভৰাই দিয়াৰ কথা আছিলে। তাকেই মই প্ৰথম তাৰ তাত তেলটো লৈ লব লাগিব। তাৰপিছত তই তাক লৈ ল'বি আও।
অ'। বাকি ইস্কুল গৈছিলিন নাই কলেজ?
কলেজলে নাই যোৱা। তোৰ দুপৰীয়া সময়ত দেউতাক ফিজিঅ' থেৰাপিৰ কাৰণে নিলোঁ। এই টাউনতে আছে চেণ্টাৰ এটা- ৰিহাব চেণ্টাৰ এটা।
অ'।
তালৈ লৈ গলোঁ। তাৰপা আহি পাই বেছি দেৰি হোৱা নাই, মই দুটামান বজাত পাইছোঁহি।
অ'।
তাৰপা এই মাজতে যে গেম যে খেলিছিলোঁ, গেম এখন যে খেলিছিলোঁ, মই যে মাইক অফ ৰাখিছিলোঁ।
অ'
এই তেতিয়া তাতে আছো ফিজিঅ থেৰাপিতে।
অ, তাকেই লগতে লগত তই কৈছে ই কাৰোবাৰ লগত কথা পাতি আছে।
অ' নহয় সেই তাত আছো তাত আকৌ মায়ে কয় কেনেকৈ কৰিবি।
বাকী আজি সেই আমাৰ আজিও হোৱা কথা আছিলে ইণ্টাৰনশ্বিপ।
অ তাৰ পৰা বতৰৰ কাৰণে নহ'লে। এই ভালহে হৈছে ইন্টাৰন টো নাই হোৱা মানে কি এইটো তেলৰ খৰচটো বাচিছে, সময় বাচিছে।
উম, বাকী সিদিনা কম্পিটাৰ মেমে ফোন কৰিলে নহয়।
অ' কি কৈছে?
তোৰ কথাও কৈছে।
কি বুলি কৈছে?
এই দাদাজন থাকোতে এতিয়াই গৈ দুটামাহ শিক কি ল'ব কৈছে।
কেতিয়া কেতিয়া সময় মিলাবি তই বা মই এতিয়া
এ সময় নাই হলেও মই কৈছো সময় নাই ইণ্টাৰ্ণশ্বিপত লাগি থাকিবলগীয়া হৈছে।
অহ।
গতিকে, দেওবাৰে হ'লেও যাবলৈ কৈছে আৰু।
অ দেওবাৰে তেতিয়া যাব পাৰিম।
দেওবাৰে
বায় আহে নেকি?
দাদাজন দেওবাৰো থাকে মানে সিহঁতৰ ঘৰতে আছে।
অ তেতিয়াহলে বল আকৌ অহা দেওবাই গৈ গুচি যাম।
উম। মেমে কৈছে দেওবাৰ আহি দু এঘন্টা দুঘণ্টা কৰিও শিকিব পাৰা তোমালোকে।
তই মোক এতিয়া কথাটো পৰখি কাহেঁতেন এতিয়া কালি যাও নহয় কালি যাব পাৰিলোহেঁতেন।
তাকে। বাকী মোৰো ইণ্টাৰ্ণ চিপ নহ'লে হব দিয়ক, সেইদিনাও যাব পাৰিম নহয়।
এ মই নোৱাৰো নহয় মই দেখা নাই নিজি মই ইণ্টাৰ্ণশ্বিপটো আকৌ মোৰ লাগিবই নহয় দেওবাৰতহে আজৰি থাকিম।
ইণ্টাৰ্ণশ্বিপটো লাগিবতো সন্ধিয়া টাইমতহে
তোৰ চাৰিটা বজাৰ আগত ধৰি ল তিনটা বজাতে গুচি গলে পাৰিম বাউ।
অ। তাত সোমাই পেলাই ডাইৰেক্ট গুচি গ'লে হল।
অ নহয় মোৰ বিশেষ অসুবিধা নাই মোৰ অসুবিধা মানে মা ভৰি এলাৰ্জিটো যে আছে
অঁ।
মা বোকাত যাব নোৱাৰে, তাৰপিছতে তোৰ গৰু ছাগলী এইখিনি মানে মই ঠিক কৰি থৈ যাব লাগে।
অহ। এতিয়া তই সোনকালে জিম গুচি গ'লে কোনে গৰু বান্ধিব?
হা হা?
সোনকালে এতিয়া জিম গুচি গলে গৰু কোনে বান্ধিব।
গৰু মই এতিয়া এই বাৰী কাষলৈ আনি থৈ দিম আৰু তামোল এজোপাতে বান্ধিম কিবা এটা দি খেৰ চেৰ। তাতে এই এনেকুৱা বতৰত যে মাৰ কাৰণে পাৰিব এ অলপ কষ্ট হয় এতিয়া এনেকুৱা বতৰত য'তে ওলাই যায় ত'তে বোকা দেখোন।
হয়। বাওঁ। আৰু এতিয়াতো পথাৰবোৰ খালী নাই ন।
পানী তাতে আকৌ হাল বাজিলে
বাকী খেতি কৰিবি নে কি।
কেতিয় মা আধিহে দিছো।
গোটেই সবা ধেৰি দিলে নি।
এ গোটেই হব। ক মানে আমাৰ মাটি কিমাননো।
নাই ঘৰত কৰিবলৈ কোনে কৰিব এতিয়া মা ভাগক সেইটোৱে বোকালে মানে বোকা চাট পৰিলে বহুত বেছি বাঢ়ি যায়।
অহ।
তাৰ পিছতে দি এটা অৱস্থা সেইয়াই। মই আগতে তেনেকে খেতিত লাগিয়ে পোৱা নাই।
অ আমাৰ দুচাৰবালে কওঁ।
অ আমাৰ এচাবাই থৈছো। তহঁতৰ ঘৰতে কৰিছনে।
আমাৰ ঘৰতে আমাৰ মাটি বেছি নহ নাই বিঘাই।
অ এবিঘানো কি আধি দিবি
উম।
তহঁতৰ কঠিয়া তলি কঠীয়া ক'ত পাওঁ।
কঠীয়া নিজে পাৰি থৈছে।
আহ, তাতে।
তাতে মানে এই সৰু মামা পথাৰ লগত কঠীয়া পাৰি থৈছে।
অ, সেইটোৱয়ে মই ভাবিছো এ বিঘা মাটিৰ কাৰণেনো কি আকৌ বেলেগকে কঠিয়াতলি বুলি ৰাখিব।
উম।
কৰি খোৱা বোৱা কৰিলি নে?
খোৱা বোৱা মই ৰাতিপুৱা এবাৰহে কৰোঁ।
অ, দাইত নেকি
ডাইট বুলি নহয়।
ৰাতিপুৱাই এবাৰ কৰি দিওঁ, বাকী আকৌ সন্ধিয়া, জিমৰ পৰা আহি।
অ', অ'।
আহ, তেন্তে হ'ব দে তেন্তে আৰু, পিছত কথা পাতিম আকৌ।
উম, ঠিক আছে দে।
অ'।